হেল্ল' হেল্ল' হেল্ল'!
অ নমস্কাৰ।
অঁ নব দাদা আপোনাক মই এই আপুনি লোন এটা এপ্লাই কৰিছিলে?
অ।
সেইটো কাৰণে ফোন কৰিছিলো।
অ মই আপোনাৰ এই ঘৰ এটাৰ কাৰণে লৈছিলো আকৌ তোমাৰ মানে কেনচেল হৈ গল'লোনটো।
কিয় লোনটো কিয় কেনচেল কৰে দাদা আপুনি লওক।
মানে মই এই আপোনাৰ। এ ল'ৰাটাৰ পৰা লগৰটাৰ পৰা ললো মানে আপোনাৰ পইচা খিনি মানে এতিয়া নালাগে মানে।
হয় নেকি আপুনি এপ্লাই কৰি দিব পাৰে আপোনাৰ বেছি হেৰি নাহিলে হয়। কম কিস্তি হিচাপতে আহিলে আপুনি ল'ব পাৰিলে হয়। তাৰমানে আপুনি ঘৰ বনাই আছে নেকি?
অ ঘৰ বনাই আছো।
ঘৰ বনাই আছে নেকি কি? আপুনি ঘৰৰতো কি মিস্ত্ৰীক দিছে নে তাৰমানে কিবা -
আপোনাৰ ইঞ্জিনিয়াৰক দিছো।
ইঞ্জিনিয়াৰ দিছে ন তাৰমানে কি মানে আপুনি হাজিৰা চিষ্টেমত দিছে নে মুঠ মাৰি পইচা লয় দি দিছে আপোনাৰ ঘৰটো বনাই ডিজাইন মতে কমপ্লিট কৰি দিব তেনেকে চিষ্টেমত দিছে?
ত মানে মোক কা ঠিকা বুলি কৈজে
অ ঠিকা ন ঠিক অ সেইটো দিছে মাৰছে ন। ঠিকে আছে আপুনি লোন টো এপ লৈ ল'ব একো নাই আৰু কম কিস্তিত আহিব আপুনি এপ্লাই কৰি চাওক।
অ মই আপোনাৰ ঘৰৰ লগত কথা চতা পাতিম আৰু মই যদি হয় লৈ ল'ম দিয়া।
অ আপুনি লৈ লওক লৈ ল'ব পাৰে লোন এটা আপুনি এপ্লাই কৰিলে ন এপ্লাই কৰাৰ পিছত এতিয়া নকলেও আমাৰো বহুত অসুবিধা হৈ যায় ওপৰৰ পৰা প্ৰেছাৰ দিয়ে ন। আপুনি লোটো লোনটো কিমা কিমান লাখ টকা এপ্লাই কৰিছিল?
আপোনাৰ মই ন লাখ কৰিছিলো।
ন লাখ টকা ন ন লাখ ন লাখ আপুনি লোন ল'লে আপোনাৰ হোম লোনতো আপোনাৰ মাটি বাৰী হেৰি দিব লাগিব। সম্পত্তি হেৰিটো দিব লাগিব আপুনি ন লাখ টকা লোন ললে আপোনাৰ মাহেকত বাৰ হেজাৰ মান ত আহিব।
হয় আপোনাৰ কি ছবছৰৰ কাৰণে ন? মানে মোক এ এজন মানুহে কৈছিলে লোন চোন ললে বেয়া বুলি মানে সেইকাৰণে মই নললো মানে।
বেয়া নহয় লোনটো আপোনাৰ হোম লোন ললে আপোনাৰ একো বেয়া নহয়টো অলপ মানে কিস্তিটো অকমান দিব লাগে সেইটো লোন মানে লোনতটো আপুনি যদি লাগে পইচা কাৰণো লাগিবই ন ল'বলৈ। আপুনি সেইটো হিচাপত লব পাৰে। এনে আপুনি পিছে কৰে কি?
মই আপোনাৰ হেৰি আপোনাৰ পুলিচত কৰো।
পুলিচত কৰে ন? পুলিচত কৰে আপ এ আপোনাৰ দৰমহাৰ চেলেৰি কিমান পাই চাগে?
মই আপোনাৰ ছিক্সটি ছিক্সটি ফাইভ মান পাওঁ।
ছিক্সটি ছিক্সটি ফাইভ আপুনি ল'ব পাৰে লোনটো আপোনাৰ ছিক্সটি ছিক্সটি ফাইভ পালে আপুনি মাহেকত দহ হজাৰ বাৰ হজাৰ মানে কাটিব আপোনাৰ ফৰ্টি থাউজেন মান আপোনাৰতো ঘৰ চলিবলৈ হৈ যায়।
অঁ।
লৈ লব পাৰে আপনি কোনটো হোম লোন -
এ আপোনাৰ গাড়ী এটা লুনো আছে মানে।
গাড়ী এটা লুনু আছে নেকি? গাড়ী লোনতটো আপুনি গাড়ী কি গাড়ী কেতিয়া লৈছিলে‌?
আপোনাৰ আজি এবছৰ হৈছে আৰু দুবছৰ আছে মানে তিন বছৰ কৰিছিলোতো।
তিনি বছৰ গৈছিল ন। কি গাড়ী কৰি লৈছিলে?
অঁ।
কি গাড়ী লৈছিলে বলেৰো বলেৰুখন লৈছিলে ন? উম নহলে সেইটো লোন ক্ৰলজ কৰি দিয়ক একেবাৰে। মাৰ কি ক্ল'জ কৰি পেলাই লোনটো হোম লোনটো লৈ ল।
মানে মই আপোনাৰ এই আপোনালোকৰ লোনটো লৈ পেলাই মই গাড়ী লোনটো মাৰি পেলাই। মাৰিব নোৱাৰিম নেকি?
অ তেনেকে পাৰিব আগতীয়াকৈ ল'ব পাৰিব আপুনি স আপোনাৰ মা। প্ৰতিবাৰী হেৰিয়াৰ হেৰি দিব লাগিব।
অঁ। আপোনাৰ ঘৰৰ মাটি ঘৰৰ মাটি বাৰীও দিব লাগিব নে?
ঘৰৰ মাটি বাৰী তেনেকে। দিব ন দিব মানে আপোনাৰ সম্পত্তি হেৰিতটো দি আপোনে মাটি বাৰী কাগজটো দেখাব প। আপোনাক এনে আপুনি আমি কিহৰওপৰত লোনটো দিম এনেইতো তেনেকৈ লোনটো দি দিব নোৱাৰোঁ ন?
পদ।
অ এইটো ক্ষেত্ৰতে আপোন লোনটো দিব লাগ সেইটো কাৰণে গৈচো।
অঁ, মানে মোৰ আছে মাতিব আৰু বেছি নাই আপোনাৰ। চাৰে ছয় বিঘা মান আছে।
উ ঘৰৰ মাটি নে পথাৰ মাটি।
আপোনাৰ ঘৰৰ মাটি আছে পথাৰ মাটিও আছে বাৰুতে।
অ পথাৰ মাৰি কিমান আছে।
পথাৰ মাটি তোমাৰ চাৰে তিনি বিঘা চাৰি বিঘা।
চাৰে তিনি বিঘা মান আছে ন কি আপুনি। খেতি বাতিও কৰে নেকি?
খ খেতি বাতি কৰো হয় এই দেউতাহতে কয় বাৰু তে। উম মই আপোনাৰ ডিউটিৰ পৰা টাইম নাপাও যে দে। কৰে ঘৰৰ মানুহ খিনিয়ে খেতি বাতি কৰে আৰু। মোৰ ঘৰত আপোনাৰ মাছ। আ দেউতা আছে তাৰপিছত আপোনাৰ ভন্টি এজনী আছে।
অঁ।
আছে।
উম উম বিয়া পাতিলে মানে।
বিয়া পাতিলো হয় আপোনাৰ এবছৰ মান হৈছে।
অ এবছৰমান হৈছে ন? অ ঠিকে আছে আপুনি লোনটো। মানে আপুনি ল'ম এপ্ল ছেপ্লাই কৰিলে ন ল'মটো এতিয়া আপোনাৰ এপ্ৰভ হ'ব আপুনি যদি। এতিয়া নলওঁ বুলি কয় মোৰ ওপৰৰ পৰা প্ৰেছাৰো দিয়ে ন। সেইটো কাৰণে মোৰো অসুবিধা হয় সেইটো কাৰণে আপোনাৰ আলপ অলপ অলপ গৈছিলো আপুনি যদি নল'ম বুলি ভাবিছিলে এপ্লাই কৰিব নালাগিছিলে। এতিয়া লৈ ল'লে ভাল হয় আৰু বুজিছে।
উম
গৈ ললে ভাল হয় আলোনটো।
ঘ কামৰটো হ'ল ঘৰৰ কামৰ মানে পইচাটো হ'ল মানে মিলে এফালৰ পৰা মানে মই লগৰ এটা পা ললো বাৰু তে তাৰপিছত এই লুনটোল পেলাই মই আপোনাৰ বিজনেছ যদি আপোনালোকে দিম বুলি কৈ আছে এতিয়া মই মানে বিজনেছটা খুলিম বুলি ভাবিছো।
উম পাৰে বাৰু তে কিন্তু তেনেকে নোৱাৰে আপুনি দেখাব লাগিব ন। হম লোনটো হোম খুটাব লে বুজছে তাৰ মে আপোনাৰ ঘৰটো বনাব কাৰণে আমি লোন টো চেন চন কৰিম ন।
আহ
যদি আপুনি ঘৰটো নবনাই কিবা বেলেগ কাম কৰে সেইটো কোন বাে তেনেকে নুহ'ব নহয় ইমান সহজতে বুজিছে।
উম মানে আপোনাৰ এই ঘৰৰ পইচা এই ঘৰটো বনাব পইচা হ'ল মানে। সেই লোনটো লৈ পেলাই আপোনাৰ মই কিবা এটা মানে কৰিম বুলি ভাবিছোঁ।
ভাবিছে ন।
ঠিক আছে নহ'লে আপোনালোকৰ প আপোনালোকে সেই লোনটো দি মই ঘৰতো বনাই দিম এইকেইটা পইচা দি মই বাৰুতে কিবা এটা খুলি দিম ন।
অঁ এইটো পাৰে বাৰুতে আপুনি কাইলৈ আমাৰ অফিচলৈ আহিবচোন। আৰু কথাবিলাক ক্লিয়াৰ কৰি ল'ম মানে মই ইমান ওপৰ ন নে মই এজন কৰ্মাচাৰে ন আপুনি মেনেজাৰক সুধি চাব পাৰে কথাবিলাক কথাবিলাক সুধি আপুনি ভাল। আ জানি মেনেজাৰে কোৱাৰ পিছত কেচ নাথাকে আৰু আমাৰতটো কি আৰু
উ অ অ আপোনাৰ কেইটা বজাত গৈলও। পাত
আপুনি ৰাতিপুৱা এক
এঘাৰটা মানত ন।
আপুনি হেৰি পুৰি আপুনি কি চুটিত আছে নে এতিয়া কি?
এতিয়া মই আপোনাৰ দুমাহৰ কাৰণে চু ত আহিছো বাৰতে এতিয়াা এতিয়া গাঁৱতে আছো অ
এনে আপোনাৰ চাকৰি ক'ত? ধেমাজি ন।
অঁ।
ঠিকেই আছে বা লোনতটো আপুনি ল'ব পাৰে। বিজনেচো কৰিব নাৰে আপুনি তাতকৈ আপুনি যদি হোম লোন নোলোৱা হয়। জুন এপ্লাই কৰিব লাগিছিলে আপুনি কিবা কামৰ কাৰণে
অ এতিয়া আমাৰ বিজনেচ লোন এপ্লাই কৰিব এতিয়া আপোনাৰ কাইলৈ গলে মই বিজনেচ লোন এপ্লাই কৰিব নোৱাৰিম নেকি?
আপুনি আমাৰ মেনেজাৰৰ লগত কথা পাতি চাবচোন মেনেজাৰে কি কয়? মানেজাৰ এতিয়া ক'ব ন এতিয়া মই তেনেকে ক'ব নোৱাৰোঁ ন আপুনি মই লোনটো কোৱাৰ কাৰণে আপোনাক কল কৰিছিলো সেইটো
অ অ এনে আপোনাৰ মতে এনে আপুনিতো অলপ চলপ জানিব কোন কোনটো লোন ললে ভাল হব।
কোনটো লোন আপোনাৰ হোম লোনো ভাল বিছনেচ লোনো ভাল। পাৰ্চনেল লোনো লব পাৰে আপুনি আপুনি যিহেতু পুলিচত চাকৰি কৰে। আপোনাক পাৰ্চনেল লোনো দিয়া হ'ব।
অ
ৰ'বা পাৰে আপোনাৰ যোন
ডকুমেণ্ট কি লাগিব সেইটো?
ডকুমেন্ট আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড পাৰ্চনেল নিজৰ ডিটেইলছ বায় খন লাগিব তাৰপিছত আপোনাৰ পুলিচৰ সেৰিয়াৰ এইখন লাগিব।
অ।
আৰু মাটি বাৰী খাজানা
অ এইবিলাক লাগিব ন।
যাব আপোনাৰ উ সেইবিলাকে হৈ যাব।
অ।
আ লয় যদি।
মই আপোনাক কাইলে যাম বাৰু তে আপোনাক যোৱাৰ আগত মই ফোন এটা কৰি ল'ম।
উম।
আৰু আজি আজি বাৰতে আপোনাৰ মই ঘৰত কথা পাতি লম।
অ।
তাৰপিছত ধুনিয়া যদি কথা যদি ল'ব ল মানে এনেই মই ল'ম বুলিয়ে আছো মানে কিবা এটা কৰিম বুলি। ভাবি আছো মানে। আক চবফালে নিমিলে নহয় ঘৰত মানে দোকান এখন খুলিম বুলি ভাবিছো। তাৰ পিছত আৰু কিবা ফাৰ্ম চাৰ্ম এখন খুলিম বুলি ভাবিছো।
ফাৰ্ম চাৰ্ম খুলিম বুলি ভাবিছে ন?
এনেই গাহৰি চাহৰি, গাহৰি চাহৰি ফাৰ্ম চাৰ্ম খুলিম বুলি ভাবিছিলোঁ।
অ গাহৰি কিবা মানুহ ৰাখিব নে কোন ঘৰৰ মানুহে কোনোবাই চাব?
ঘৰৰ মানুহ আছে তেওঁ মানুহ দুজন মান লাগিব।
লাগিব লাগিব অ কষ্ট আছেতো। বা দানা দিয়াৰ পৰা চাফা কৰা লৈকে।
অ।
কষ্ট আছে টো গাহৰি।
আকৌ আপোনাৰ এইফালে ৰুম চুম বনাব আছেই।
অ ৰুম চুম বনাব সেইবিলাক বহুত কাম আছে ন। উম গাহৰি পোহাটো ধেমালি কথা নহয় কিন্তু।
অ কষ্ট হব বা মানুহ দুজন মান ৰাখিব লাগিব। আকৌ দেউতাও এতিয়া বয়স হৈ আহিছে অলপ কেনেকৈ অকলশৰে পাৰিবনো। আৰু গাহৰি পুহিলেও আপোনাৰ এটা দুটাতো পুহিব নহব ভালকে পুহিব লাগিব।
আপুনিও থাকে চাকৰিত। বহুত অসুবিধা আৰু কি
উম। কি কৰিবা এনেকৈ নকৰিলো নহয় মানে নিমিলে।
নিমিলে পইচা পাতি আজিকালি আও কি কব।
এ আজিকালি পইচা পাতিয়ে লাগে আৰু কি কব আৰু।
কৈ দিওক আপুনি এপলাই কৰিছিলে যদি এইটো লোণ নলয় বিজনেছ লোণ বা পাৰ্চেনেল লুটটো এপলাই কৰি দিয়ক। আপুনি পাৰ্চনেলদাক পাৰ্চনেল পাঁচ লাখ মান টকা এটা পাব। বিজনেচত হলে আপুনি বিশ লাখ মান পাই যাব যদি আপোনাৰ মাটি, বাৰী সম্পত্তি পুৰা ধেৰ আছে তেতিয়া লোণটো বাঢ়িব।
অ এইটো কোনটো পাছেনেল লোণ ন?
নহয় পাচত নহয় বিজনেছ লোণটো।
অ।
বিজনেছ লোনটো তেতিয়া বাঢ়িব বুজিছে?
অহ।
সেইটোৱে আৰু।
বাকী এতিয়া আপুনি ঘৰতে আছেনে?
উম ঘৰলে নহয় মই অফিচৰ পৰা আহিছোৱে মাত্ৰ পাইছোয়ে। মানে কলে মোক ছাৰে মানে ছাৰে কলে এনেকে তেনেকে মাজতে লোণ। লম বুলি লৈ খবৰ খাতি নোহোৱা হল। নহ তাকে আপোনাৰ- ফোন কৰিতো কথাটো সুধিলো। ভাবিছো এতিয়াই সুধি লওঁ ফ্রী সিঅকন দুদিন। কথাটো পাতি লওঁ। আপোনাৰ লোনটো ললে মোৰ কিবা এটা প্ৰফিট থাকে। -ন
অ।
সেইটো কাৰণে আপোনাক। ফোনটো কৰি জনালো। আপুনি লয় যদি লব পাৰে একো অসুবিধা নাই আমাৰ। হেৰিটো ভালো আমাৰ কোম্পানীটো ভালো।
অঁ। মই আপোনাৰ ল'লে এনেই ছুটী কেইদিনতে পইচাটো পামনে?
উম। লোন এপ্লাই কৰা আপুনি লগতে এসপ্তাহ নেক্সট উইক মানত আপোনাক- পইচা সোমাই যাব।
অহ।
উম।
মাহে আপোনাৰ বাৰ হাজাৰমানকৈ কাটিব ন?
মাহে বাৰ হাজাৰ কাাটিব।
এইফালে গাড়ীখনো এইটো কিস্তিটো একেবাৰে মানে মোঠ মাৰি দি দিম বুলি ভাবিছ এতিয়া এটা হুই থাকিলে কিবা এটা ভাল লাগে আৰু মানে দুটা হুই থাকিলে মানে ভাল লাগি নাথাকে মানে মনটো।
অ, বুজিছো - বুজিছো। কিষ্টিটো- কিষ্টিটো একেবাৰতে মাৰি দিয়ক।
অ, গাড়ীখনৰ আপোনাৰ যদি শুই যায় মই মাৰিয়ে দিম মানে।
আহ, মাৰি দিব ন।
অ', ঘৰবাত ফাইনেন্সতে লৈছিল অ,
অ, আপুনি ফাইনেন্সত কেইবছৰ গৈ আছিল। মানে ই এম আই। গাড়ীখন টটেল কিমান পৰিলে আপোনাৰ ই এম আই চি এম আই লগাই চব। হেল্ল', কিমান পৰিলে গাড়ীখন? টোটেল ই এম আই চি এম আই গৈ।
আপোনাৰ মোৰ - আপোনাৰ মোৰ গাঢ়ি এইখন এনেই হেৰি পৰিছিলে বাৰ লাখ পৰিছিলে।
আপুনি কৰা হয় ময়ে কৰি দিব পাৰিলো হয় আপুনি আগতে চিনি নাপ পাৱা নাৱা যে আজি লোন টো কতে আপোনাৰ কম হেৰিয়াতে কৈ দিয়ক পাৰিলো কম সোডতে কৰি দিব পাৰিলো আপোনাক।
অ - অ মই পুৰা গম নাপালো নহয়।
গম নাপালে নেকি? অ, সেইটো হয় আপোনাৰ আজি মই লোনৰ কথা মানে হেৰি হ'ল ন।